অহ', অহ', এতিয়াহে শুনিছো ক?
অ', সেই নেটৱৰ্কটো কেতিয়াবা-কেতিয়াবা ডিষ্টাব দিয়ে আকো ইয়াত।
অ', সেইটোৱে।
অ', ৰিচিভ হব কাৰণে বহুত দেৰি লাগে জয়নিং দেখাই থাকে হয় নাই?
অ অ মই এইটো চাই আছো ইমান দেৰি নাই অহা।
উম, মই ফোন কৰি কৰি আছো। এইবাৰ, উম এবাৰ মায় চিলো সেই নিজে নিজে কাট খাই গল, আকৌ এতিয়া কৰিছোঁ ক।
অ অ।
নেটৱৰ্কটো মানে যে ভালকে থাকিব লাগিব।
উম, ইমান নেটৱৰ্ক ডিষ্টাৰ্ব হৈছে নহয়।
সেই বগীতৰাক যে কালিয়ৰ পৰা কৈ আছো তাৰ যে নেটৱৰ্কটো যে নাই অহা।
মই একেই অহ দা।
অ এ টো তোৰ চিমখন এয়াৰটেল হয় নে জিঅ' হয়?
এয়াৰটেল এয়াৰটেল।
অ, আমাৰ- আমাৰ তেতিয়া হ'লে তাত জিঅ' আছিলে কাৰনে নেপাইছিলে ন?
অ ইয়াত জিঅ' নাপায় আকৌ ইমান ভালকে, কাইণ্টো ক'লো জিঅ' নেটৱৰ্ক নাপায় ইয়াত।
আই লবা জলাই দে। তাৰপিছত কি কয় পথাৰ শেষ হ'লগৈ নেকি?
এই নাই হোৱা কত শেষ হয়। আজি আ আ বৰষুন দিলে যে। পানী বাঢ়িলে নহয় এয়া। আকৌ পানী বাৰিলে মানে, হুম?
কালি যোৱা ৰাতি বৰষুণ দিছিলে যে।
কতে পানী ডাঙৰ হ'ল ক এতিয়া।
অ সেই সেইদিনা সেইকেইদিনত যে ফোন কৰিছিলো তেতিয়া পানীটো বেছি হৈছিলে কাৰ নে আহি পেলাইছিলে যে, তাৰপিছত শুকাইছিলে মানে।
তাৰপিছত শুকাইছিলে, ৰ'দ দিছিলে যে তাৰ হলেও কালি পৰখিয়ে কালিয়ে বেছি যুঁচে দিলো নহ ৰাতিটো যে।
অ অ।
এ ৰাতিকেইটা দি আছে যে সে তেতিয়াপৰা অকনমান বাইছে আৰু কালিৰ কালিৰ পৰাহে অকমান বাই ছে পৰখি দিনা শুকাই আছিলে। কালি আমাৰ পিতাজীয়ে জাল পাতিব গৈছে নহয় মাছ আজি ঠিকচা লাগি আহিলে।
কি মাছ?
অ শল মাছ পোৱালি তাৰপিছত শিঙি মাছ কাৱৈ
অ। এই কাৱৈ মাছটো যে লোকে খাবলে বেয়া পায়, কাৱৈ মাছটো লোকে খাবলে বেয়া পায়। কিন্তু মোক খাবলৈ ভাল লাগে আৰু যে দেখিবলৈও ভাল লাগে ন কাৱৈ মাছ দুজনী।
উম কাৱৈ মাছ দেখিবলে ভাল লাগে কিন্তু বাচিবলে বেয়া আকৌ কাঁইট কাঁইট যে।
অ অ অ সেইটো হয় বা।
তাৰপৰা আহিলে, অ ৰাতিটোতে পানী ডাঙৰ হৈ গল আজি এতিয়া ৰুবলৈ নাপালেই আক।
এই শুকা পানী শুকাওঁতে ৰুই ল'ল ন নল'লি তাৰমানে?
অ মানুহে নাহিলে আক।
অ অ তইত জুক ওলাই কাৰণে তই নোৰুৱ।
আহ হা উমহো হো ভয় লাগে যে।
সেই জোক ওলোৱা দিনৰ পৰা আৰু নাই যোৱা নেকি?
মই নাই যাওঁ মাহে যায়। তাৰপিছত, আমাৰ এজনী আছে যে যায় মা লগতে।
অ, কঠীয়া কঠিয়া কা তুলি দিয়গে নাই?
কঠীয়া তুলি থোৱা আমি সেই তেতিয়া তুলিছিলো
উম
সেইখিনিয়ে এতিয়া ৰুবলৈ নাই পোৱাচোন মুঠতে অহ দেৰশ মুঠি মান তোলা হল ক যি হলো সেই ডেৰশ মুঠি অ
দুজনীয়ে তুলি দিলে নেকি ইমানখিনি
আমি দুজনী অ মায়ে প্ৰথম দিনা দছ মুঠি তুলিলে তাৰপিছত মানে অকলে তুলিছিলে সেইটা তাৰ ছেকেণ্ড দিনা মই গৈছিলোছেকেন দিনা মায়ে মই তিলো তাৰ নেক্স দিনা থাৰ্ডৰ দিনা তাৰমানে এনে আহিছিলে সেই সেইজনী তুলিবই নোৱাৰিচোন মো কিয় নোৱাৰে মই কি নোৱাৰো মোত কৈ নোৱাৰে সেইজনী তাৰমানে
এ
তাৰপিছত বা ৰুবলৈ গ'লো মোক ক'ত ৰুবই নোৱাৰচোন এতিয়া পানী পাই এ এবাৰ পানী প্ৰায় মানুহৰ দ পথাৰ বোৰ খেতি কৰিবলৈ বেয়া হৈছে আকৌ বাম পথাৰ বোৰে বেয়া হৈছে তহতৰ সেই ফালে চোন বামত ইমান পানী হৈছে ন সেই পুলটোৰ পৰা
উম উম পানী হৈছেতো এই ব্ৰইলাৰ ফাৰ্ম বিলাক যে দেখিছ নাই ব্ৰইলাৰ ফাৰ্ম বিলাক যে এনেকে হেৰি বিলাক যে গোটেই ডুবাই পেলাইছে যে কিছুমান গোটেই ব্ৰইলাৰ চইলাৰ মাৰি পেলাইছে
ত'হতৰ পানী হৈছে নাই নাই হোৱা নহয় তহঁত
আমাৰ নাই হোৱা আমাৰ সেইদিনাখন উলিয়াই দিয়া হ'ল
অঁ
তাৰপিছত অ ৰাতি ৰাতিহে নিব আহে দচটা বজাত পাইহি ৰাতিপুৱা তিনটা লৈকে থাকিব লাগে এনেই থাকে। শেষ নহয় যে আৰু একেখন গাড়ীতে নিনিয়ে যে।
অ বেলেগ বেলেগ আহে নেকি।
মানে এ বেপাৰী চাই চাই যে কিছুমান এটা বেপাৰী আহিব দুখন নিব ধৰক আকৌ এখন গাড়ী আহিব। নিব তিনিশ নিব সেনেকুৱাকে নিয়ে যে।
অহ অহ।
অ', একেখনতে যদি বেছি-বেছিকে নিয়ে তেতিয়া হয়গে বাৰু। কিন্তু সেনেকে ক চবেই নলয় যে।
অঁ অঁ।
সিহঁতে আকৌ কৰ'ৰবাত ডিব্ৰুগড়ৰ পৰা আহিব। উম সেনেকে দূৰৰ দূৰৰ পৰা আহে যোয় সেইটো কাৰণে তাৰমানে আকৌ। দেৰি লাগে আকৌ হিচাপ কৰি কৰি দিব লাগে।
এতিয়া হেৰিটো খালি না সৰু পোৱালি কেইটা আছে।
খালি সৰু। বাৰটা আছিলে সৰু সৰু মানে যে ব সেই ঝা। কৰ মাজত যে কেইটামান যে বাঢ়িব নোৱাৰে যে।
অ অ।
পুৱা বাৰটা থাকি গ'ল মানে সেই হেৰি আৰু লেঙীয়া থাকে যে। সেই লেঙেৰা আৰু সৰু হৈ থাকিলে সিহঁতৰ অ সিহঁত। নিদিয়ে তাৰমানে ক কোম্পানীৰ ফালৰ পৰা। সেই সেনেকুৱা আছে অ সেইকেইটা নিজ। জয় হ'ব সেই সেই গিটাৰ পৰা কিবা এটা কাটি দিয়ে তাৰ মানে।
অ অ।
কাটি কিনে মানে সেইকেইটা দি য়ে দিয়ে আকৌ। সেই গিটা এতিয়া লোকেল কৰি থৈ দিম বুলি ভাবিছোঁ।
ভালেই হ'ব লোকেল হয় নহয়, আমাৰ চোন এতিয়া সেইদিনা পথাৰ বোলে হেৰি গছা লব যাম বুলি যে, মানুহ মাতি এইখিনি একদম বাঁহ গছৰ লগত বনালো নহয় ছয় কেজি মান ওলালে নহয় সেইটো। মানে ঘৰতে লোকেল কৰি থৈ দিয়া আকৌ বইলাৰটো যে।
অ', বাঁহ গছৰ লগত? উম'।
একদম ধুনীয়াকে বনাই মেলি গৈছে তাৰপিছত জু কবা আহি ৰুব নোৱাৰিলে আৰু সেইকেইজনী পলাই গ'ল।
অ', সেইকেইজনীও নৰুলে?
উম', মই হাঁহি উঠিছে যে একদম পুৰা বনাই মেলি লৈ গৈছোঁ অহ
তাৰপিছত কি কৰিলি এইখিনি মাংসখিনি?
আৰু এইখিনি ঘৰতে খালোঁ আকৌ চবে।
অ'। সেইকেইজনীও খালে তাৰমানে?
সেইকেইজনী নাই অকল তাৰ পথাৰ পাই গ'লগে। ঘৰলে, উম'। তা আহি কিনে ঘৰতে খাই দিলে আৰু, নাই লগোৱা। এইকেইদিন লগাবহে।
অ', লগাই লবি এতিয়া গৰম বহুত পৰিছে ন? তহঁতৰ বস্তু বিলাক থব কাৰণে লাগিব যে।
লাগেচোন এতিয়া অ'। এতিয়া সজাই থৈছোহি।
ইনভাৰ্টাৰটো-ইনভাৰ্টাৰ তাতে আছে ন ড্ৰয়িং ৰুমতে?
অ', তাতে।
ভালে-ভালে মানুহে আহিলে মানে সেই আমাক কোৱা নিচিনাকে কবি আৰু।
সজাই দিছোঁ দেই এইটোকে চাই ল বুলি।
কাৰণে আছে-আছে কেলে নাই ন, এইটোৱেই
আছে নহয়? এইটো-এইটো
আৰু তহঁতৰ হেৰি ইয়াত নলনিত কা পথাৰ?
তাত শেষ হল।
শেষ হলেই ন?
অ'।
মানুহ লগাই দিলে চাগে
মানুহ অ মাহঁতে ৰুবলৈ নাপালেচোন অকল সেইদিনা পৰহিদিনা কঠিয়া তুলি ৰুলে
অ'।
তাৰপিছত বাকী খিনি চব বেলেগ হাজিৰা ঠিকা ৰুলে বোলে। অ, তহঁত ঘৰলে হেৰি উম পালে-পালে অ'। কিন্তু বৰ দাম আজি আজিকালি হাজিৰা ঠিকা দাম বাঢ়িলেই যে।
কিমানকে লয় এতিয়া?
এহেজাৰ খুজিছিলে নেকি ঠিকা টোৱে। মানে বিঘা এহেজাৰ আৰু। অ', ত-তথাপিও নশত মানিলে হেঁতেন। ইমান দাম বাঢ়িছে সচাকে দেই। মানে ধান চাউল কিনি খাবলৈহে লাগিব নেকি?
সঁচাকে ক? আৰু আজিকালি মোৰ হেৰি চাউল বিলাক খাই ভালো নালাগে।
অ', উম'-উম', এই কিনা চাউল বোৰ লগে অ মোৰো একেই।
জহৰ জৰীয়া খিনিকে।
অ'। কাক পথাৰ চাইডত বেছি অ। এ নহয় যিমান খেতি ঘৰত চোন নাছিল। এই ঘৰ চউল তথাপি ভাল নালাগে ন।
উম উম খুঁঅটা ঠাই হলে মানে পিঠা নিচিনাই লাগে ক উম
মা মা হঁতিকা কি কৰিছে?
এতিয়া পুখুৰীলৈ যাব এতিয়া হেৰি মাছৰ দানা দিবলে
অ পুখুৰী আছে নেকি কত আছে নৰখাই
আহ নখাইত আছে অ। এতে অ মায় ভাই যাব নেকি এতিয়া।
অঁ অঁ
এনে সপ্তাহ মূৰত অ ডিউটি নাই ঘৰতে আছে। দেওবাৰ আহ সেইকাৰণে
অ অ
আৰু একেইদিন গৰম যে সেই জ্বৰ হোৱাৰ পৰা যোৱাই নাই মানে।
আহ অ ৰনেন আৰু তোৰে জ্বৰ হল নে অ হেৰি অ ভাই জ্বৰ হল নে আৰু বাকী খিনিও জ্বৰ পালে আকৌ
আমাৰ নাই কোৱা
অঁ অঁ এ জ্বৰ টো যে হৈছেই মানুহবোৰৰ।
উম তহতফালে হেৰি বৰষুণ দিছে নেকি নাই দিয়া নহয়।
বৰষুণ নিদিলে কিন্তু বতৰটো যে বেয়া। কৰিছিলে ৰাচিক ফুণ কৰিছিলো সেইটো টাইমত ৰাচিসেত সেইফালে বৰষুণ দিলে বোলে বহুত জোৰে বৰষুণ। শুন্দিলে বুলি কৈছিলে?
এতিয়া দিছিলে ন। অ অ আমাৰ ফালে বৰষুন নাই দিয়া। বতাহ মাৰিছে এতিয়া। উম।
কি কি খালে দিনত ভালে খালে নে?
ভাত মাইখোৱা আম খালোঁ।
অ আম তত আম জোপা পকীছে নাই
এতিয়া খাবলৈ ভাল হৈছে নয়। এতিয়া ভাল হৈছে খাবলৈ মিঠা।
যাম দেই খাবলৈ তেন্তে সেই আমজোপা।
অ এই তহঁতি অহা লেকে শেষে হ'ব পাৰে।
সেই সেনেকুৱা আম যে এই ৰদনালী হেতৰঘৰত আছে ক। সেই সেনেকুৱা এগাল এগাল হয় ন বতাহ দিলে মানে। এতিয়া হৈছে কিজানি।
আহ হেৰি হৰে কিন্তু আমাৰ যে কে কেটৰে খাই আকৌ।
অ অ পকি পকিছে।
পকিছে অ কালি অ এনেকুৱা পকি। কি আছিলে তাৰপিছত কালি পাৰিলো কেইটামান?
অঁ
তহঁতৰ আম নাই জানো তহঁতৰ এজোপা আছিলে যে।
অ আমজোপা আছে থকাতো। খালি আমি আচাৰ- আচাৰ বনালো যে শেষে হৈ থকিলে বেছি নালগা হৈছিলে তাৰমানে।
অ অ।
পকিবলে নেপালি। আমাৰ এই মানুহ বেছি যে।
হ'ব বাৰু ন হয় নেকি। আহিছে এক বস্তু খাইছে।
অ ন এতিয়া বতাহ দি আছেনে নাই?
বতাহ অ মাৰিছে, ৰদো আছে বত তাও আছে।
অ।
ৰাতিটো বৰষুণ দিব নেকি?
ৰাতি দিব আজি, অ সদায় আজিকালি ৰাতি বৰষুণ দিয়েইচোন।
অ ৰাতিপুৱা পাঁচটা বজাতে এনেকুৱা ৰদ
অ, ৰাতিটো বহু বৰযুণ দিব উম। ওলাব নোৱাৰি।
সচাকে মই একদম ঘৰৰ ভিতৰতে সোমাইছো দেই। বজাৰ কৰব যাব লাগিছিল? আছিল সেইটো নাই ইমান গৰমত ক'ত বজাৰ কৰিব পাৰে হয় নাই? এনে শাক পাচলি।
আহ।